হেল্ল' অহউ
কি কৰিছা
অ মই এনেই অকমান খোজ কাঢ়ি আছো।
আহ
কৰিলে মই বোলো কৰো বাে অকণমান ফোন এ থাকে আহ মাইনাাজী কান্দিছে।
এে হ'ব এনেই তাই কণেই আমাজ হয়।
গা ভাল হ'ল তাৰ?
বাকী ভাল তোমাৰ?
অ আছো আছো তাই গা বেয়া হৈছিল যে ভাল হ'ল
ভাল হৈছে অ এতিয়া মানে শুইছে অকমান।
অ পানী খালা?
খালো খালো তুমি খালা?
অ খালোঁ, কেতিয়াবাই খালোঁ। খাই অকন শুলোঁ শুৱাৰ পৰ পৰা উঠি আকৌ খোজ কাঢ়িছো অকমান
অহ।
আৰুনো কি কৰিম আৰু ন, আমি এতিয়া!
তাকে
উম
বতৰ চতৰ কেনেকুৱা?
অত গৰম অ তটামান গৰম দিছে দেখোন উম ইয়াতো ৰ'দ
আহ
ইয়াতো সধছে কিু ইমানেই গপ গপনিতটো মানে অশান্তি লাগে অ এনেকুৱা গোপনি
অ'হ। বৰ দিগদাৰ ইমান গৰমত বাহিৰলৈ ওলাবও নোৱাৰি
উম
আৰু এনেকুৱা বতৰত গা বেয়া হৈ থাকিলে অশান্তি
অশান্তি লাগে তোমাৰো মাতো যে একে গেনগেনীয়া আহ হৈ আহিছে চৰ্দি ভাল হোৱাই নাই?
নাই হোৱা নাই হোৱা মোৰ মাতো ভাঙিয়ে আছে। কেতিয়ালৈকে যোৰা লগাই নায জানো অ যোৰা লাগে বহুত দিনেই হ'লচোন
অ দিন হ'ল, ঔষধটো খাইে আছা?
মস খালে ক এতিয়া মানে ঔষধ বেলেগ খোৱা নাই কাৰণ মোৰ পানী লগা নাই নহয় অকল মানে, মাজে সময়ে। ডিঙিটো খুৰ খুৰাই থাকে আৰু কাহটো মাজে সমোয়ে
অ অ'হ
এনেই নহয় মানে
উম
কাহৰ দৰৱ আছে, তাকে খাই দিব লাগিব
অ'!
গা বেয়া হলে বৰ বেয়া লাগে, বিশেষকে গৰম দিনত যদি গা বেয়া হয়
বহুত বেয়া লাগে ফেনখনৰ কথাও আহি পৰে
ফেন ল'ব নোৱাৰি ললে গা বেছি বেয়া লাগে
আক নৰৱেগৰম উঠে
উম আৰু গৰম দিনত জ্বৰ চ্বৰ উঠিলেও কেনেকুৱা লাগে বা বৰ কষ্ট বৰ কষ্ট দেই
উম মই এবাৰ আগতে চাই থৈছিলো আগতে মানে মই কি গৰম দিনত মই এদিন এবাৰ মানে মই ফেন চেন অফ কৰি লেব খন লৈ চাইছিলোঁ ল'ব পাৰো ন নোৱাৰি দে মানে, মই নাঘামো মানে আচলতে মই খুব কম ঘামো এতিয়া অকমান ঘা এতিয়া ম ঘামা হৈছো অকমান কিন্তু মানে ঘামিলেও মানে মোৰ কেতিয়াবা মূৰতটো ঘামে বাকী হাত ভৰি গা মোৰ মানে একেবাৰে নাঘামে মই ভাবো মানুহবোৰ ইমান ঘামি গা চা তি এই যে মইহে গা নাই ঘামো তাৰ পিছত আৰু এনেকে বুলি ভাবি পেলাই মই লেপ এখন লৈ আছিলো সেইদিনাখননেহ ঘামিছো বা আজি মই ঘা
মই যে কিমান ঘামো, মোৰ মানে অসহ্য লাগে মই মোক খন যে মোৰ মুখ খন মুচুতে মুচুতে মোৰ গৰম দিনত কি হয় এতিয়া আহিছে আৰু সেইটো হেৰি মানে গোটেই মুখখন মোৰ পুৰণি উঠি যায় মানে মুচি থাকো যে ঘামি থাকিয় আমোকে অচেক চেকাই যায় বেয়া বুলি ভাবো মই ই ইমান অতি মাত্ৰাটো বেয়া ন ঘামাৰ অলপ ঘামিব লাগে
মোৰ এটা কথা মানে মোৰ ঘামচি নুঠে কেতিয়াও ইমান এতিয়ালৈকে ইমান বছৰ হ'ল ঘামচি নুঠে আৰু নাঘামো মই
মোৰ গামুচি একেবাৰে নু
মোৰ অকনমান কাষলতি তল দুটা অ কণ অকন ঘামে মানুহৰ যে ব্লাউজ পিন্ধিলে পিঠি চব ঘামি যায় বা স্পৰ্টিং টি চাৰ্ট মই তেনেকে নাঘামে মানে আচলতে মই কথাটো বুজি পালো নাঘামাৰ ৰিজনটো, মানে ঘৰত থাকিলে আগতে ঘামিব কেনেকে মানুহে কাম কৰিলেও কষ্ট কৰিলেহে ঘামে এনেইটোতো মানুহ না গাঁৱে একো নকৈ ফেন তলত বহি থাকিলে কোনে ঘাম বনো গতিকে এইটো কাৰণে মানে মই আগতে একো কাম নকৰো কাম কৰিব লৈছো কাৰণে মানে ঘামে মানে আৰু
আহ হা হা
অ পাইচা কথা অ
মাইনাই কি খালে
ভাত খালে
তাই অকমান খাব পৰা হৈছে এতিয়া ন
অ খাই আৰু জান নেজান
গা যে বেয়া হৈছিলে বৰ খুৱাবলৈ দিগদাৰ চাগৈ তেতিয়া বিৰাট
অ বেয়া বেয়া বেয়া
দেউতাক নাই দিউটি গল
অঁ হ'ব বাৰু আছে তেনেকেই কামে চামে থাকিবওঁ লাগে আমি নিজেও কাম থাকে আমাৰ বাকী তুমি এতিয়া কি শুই আছ নে কি
মৰ মই অকমান খোজকাঢ়ি আছো
অ
শুৱাৰপৰা উঠিলো মুখ ধোলো ভাত খাই পেলাই অকনমান শুলো হ'লো মানে মই এনেই অকমান কিবা
আম খাইছে নাই আম
আম মানে তুমি কোনটো কথা কৈছা কেঁচাটো আমাৰ লোকেল নে পকা আমটো
পকা পকা মই কথা কৈছো
বজাৰৰ আমটো অনা নাই কিন্তু আমাৰ
এতিয়া অকণ বেছি জাগে হেৰিয়ে দিব সাৰ দিয়া আম সোপাই পাব
সেইটো কাৰণে উম মোৰ এবাৰ আম খাই পেলাই মানে এনেকুৱা আম খাবলৈ মোৰ একেবাৰে ডায়েৰীয়া নিচিনা হৈ গৈছিলে মানে আমটোতেই কিবা আছিলে তাৰপিছত ফল মূল খাবলৈ খুব ভয় লগা হ'ল ন আজি
অ ৰাইট ৰাইট এই মই মাজতে দেখিছিলো হেৰি এ দুদিনৰ আ কত দেখুৱাইছে এ আ এইটো কি বুলি কয় তৰমুজ যে তৰমুজটো তেনেকে পানীত কিছুমানে ধুইছে আৰু আৰুনাৰ পিছত তোৰ মানে তাৰ ওপৰৰ যোনটো গ্ৰীণ কালাৰ মানে এটা থাকে ওপৰটোতো গ্ৰীণ কালাৰে হয়।
অ এটা গ্ৰীণ থাকে এটা অলপ ত ক থাকে আৰু
গ্ৰীণ টো মানে একেবাৰে ছাল এৰুৱা দি এৰাই গৈছে কালাৰটো মানে এনেকে টানি দিছে মুখাক খোলা দি এৰাই গৈছে তাৰপিছত বগা হৈ পৰিছে নাজানো মেডিচিনৰ পলপেনে কিয়েই নে তেনেকেতো নেৰাই ন তুমি ধুলোতো এনেই ধুব হয়ে মানে তুমি এই পলটি ক্ষণতাই এৰুৱা দি যেনেকে এই ডিম তোৰ যে লিৰুাৰ পিছত এটা অকণমান কাগজৰ নিচিনা প্ৰলেপ এটা নাথাকে জানো সেই তেনেকে এৰুৱা নিচিনাকে এৰাইছে আছে
অ মই আকৌ তৰমজ খাই ভাল পাাম কিন্তু এতিয়া
তৰমুজটোতো ভাল কিন্তু এতিয়া কিন্তু তৰমুজত টো মেডিচিন মাৰে
হয়মাৰে
মানে
আমটো কিন্তু কৰাোৱা নাই এনেই হেৰিম খাই চ লোকেল নাম ত যে এচামটো সেইদিনা মই হেৰি কৰি পেলাই খাইছো খাব মন গল আচাৰ কৰিবলৈ আনিছিলে তাৰ পিছতে মই দুটা যে এনেকে দিয়ে যে মিক্সিত দি পেলাই সনেে খাইছো চুঙাব নোৱাৰো মই টেঙা বস্তু বেয়া পাও চবাবলৈ স পিলাক খাইছো মানে মিঠা টেঙা যেে ভাল লাগিছে
তুমি সেই মাৰিব পাই এইখন মজ কিহনাখননা ধৰ উ মোৰ যোনটো খুৰাৰ ল'ৰা গুৱাহাটীৰ সেইটোৱে যেনিবা টেঙা বুলি ক'লে একদম আৰু কবই নালাগে আৰু জলফাইৰ পৰাও কুটি খাব তেনেকে চলা চলা দি তাৰপিছত আম যিয়ে ৰং সোপা এসোপা কুটি পেলাই সি আহিলে যেনিবা আমি টেঙা খোৱা হয় ইমান ল'ৰা মানুহ ইমান টেঙা খায়
ত মানে কিমানে খাইই নোৱাৰো কে আমি মাই কিবা নোৱাৰিো
কিন্তু আমি আৰু মোৰ মনত আছে দেই এনে মানুহে নেমু চেমু খায় বা কিবা কিবি আগতে আমি স্কুললৈ নেমুলৈৈ যাওঁ নেমু নিমখ জলকীয়া লগাই কিনো লাগিছিলে কিন্তু ঘৰত আকৌ এইবোৰ খাব নোৱাৰি মানে স্কুলত যে লগৰবোৰৰ লগত জি টিিক খাব পাৰে যি টিক কব পাৰি
সেইটো হয় সেইটো হয়
আগতে আমি এই এটকাৰ চানা খাওঁ স্কুলত শনিবাৰে মানে অ মানে এনেই স্কুলত কেঁচা চেচাটো এটকাত বিকে অ আচাৰো তাত দি দিয়ে দেই মনত পৰিছে মানে কিন্তু শনিবাৰৰ এখন মানে বজাৰ বয় আমাৰ স্কুলৰ একদম লগতে অ আমাৰ স্কুলে দিও শনিবাৰ বজাৰিললৈ আহিব পাৰে মানে সোমাব পাৰে ত আমি আহি পেলাই ফে মুখতে মানে বজাৰলৈ মেইন ৰাস্তাইদি সোমোৱা সেইখিনি মুখতে গছ এজোপা আছে সেইখিনিতে মানে এই খুৰ মাহ নিমকি এনেকে দি পেলাই এভাগ চানা বনাই মানে
অ
মিছল দেই সেইটো মিছল মানে কেঁচা মিছলটো নহয় আৰু এইটো মানে ইমান গোন্ধ ওলাই থাকে দুটকা লয় খালি বহুত খাইছিলো দেই কিন্তু আজিকালি মানে সেই গছজোপাও নাই গছ এ জোপাও নাই বাৰু সেইখিনি ৰাস্তা পুৰলাইন হৈ যোৱাৰ পিছত কিন্তু মানে যিমানে ডেভলপ নহওক যিমানে ডেভলপ নহওক সেই জেগা খিনিহে মিচ কৰো মানে আগৰ দিনবোৰ
উম এই আৰু এটা কথা ৰা ৰাস্তা বনোৱা নামত কিবা নামত যে গছ বিলাক কাটি এতিয়া সেইটো কাৰণেতো ইমান পলিউচনটো পলিউচনে বাৰু আৰু গৰমটো যে কিমান বেছি হ'ব মানে ক'ত কি যে কৰিছে ন সেইটোৱে
উ
আমি মানুহেই দুখী ন এইবিলাকৰ কাৰণে
হাণ্ড্ৰেড পাৰ্চেণ্ট আমিয়ে দুখিয়া আৰু কোন নো হ'ব
দীপৰ বিল খন যে গুৱাহাটীৰ দ্বীপৰ বিলৰ তুংতেকৰ গছ চছ বোলে কাটিলে গোটেইবিলাক কাটি পেলালে এইবিলাক আচলতে
জুবিন থকালৈকে কৰিব নোৱাৰিছিলে
সঁচা
মই নাই কাৰণেই টো মাত মতা মানুহ নাই ন
সেইটো সেইটো সেইটো
বা যি নহওক উপায় নাই আৰু
অ কনে আৰু
আমাৰ নিজৰ বাৰীখন বা কিবা এটাই নি নিজৰ হাতত থাকে কিন্তু বাহিৰত কিছুমান কিছুমান জেগা আছে য'ত গছ নকটকে বহুত ধুনীয়া মানে ৰাস্তা বনাইছে দুইটা কাষে গছ
অ যে মা দেলহি আমিতো দেলহি গৈছো ন আমি ফেমেলি পূজা গৈছো গোটেই দেউতাহঁতৰ লগত আৰু তাৰপিছতে ইমান ডাঙৰ ডাঙৰ গছ জানানে আৰু ৰাস্তা চস্তা কেনেকুৱা ধুনীয়া মেইন দেলহি টাউন খন যে ইমান ডা ডঙৰ গছ নহয় বা বহুত ডাঙৰ ডাঙৰ গছ দেখিবলৈ ভাল লাগে অ
আহ
সেয়া বাই ঠিক আছে দিয়া ৰাখিছো ন ৰাখো নেকি ন আজি অ দিয়া